অ, অভিজিত
অ, ভাই ক?
কি খবৰ?
খবৰ আৰু চলি আছো ৰ জীৱনটোৰ মাজতে। তোৰ ক?
মৰো ঠিকে আছে।
অ, অ, বাকী তোৰ যে সিদিনা ইনষ্টাগ্ৰাম বেন হৈছিল, ঠিক হ'ল নেকি?
চাবমিট কৰি দিছো। এপিল এখান ইটা কি বা হয়? আইডি টো আহে না নাহে বা গম নাপাওঁ আৰু।
মানে একো দেখুওৱা নাই নেকি? কেইদিন মূৰত আহিব, কেইদিন মূৰত নাহে, কিমান দিনলৈকে চাচপেন্দ কৰছি?
সেইবিলাক নাই।
এইবিলাক দেখুওৱা নাই ন?
উম, হুম দেখুওৱা নাই।
তে চাগে পাৰ্মানেন্ট কৰি দিব পাৰে দে ঠিক নাই।
উম।
এনেতো নকৰে। কিবা চাগে গ্লিচ, চিচৰ কাৰণে হৈ যাব পাৰে। কাৰোবাৰ বেলেগৰ আইডি কৰিব লগা আছিল চাগে। তোৰটো কৰি দিছি।
এতিয়া বহুত সেনেকা হৈ আছে। বহুতৰ আইডি বিলাক সেনেকা বেন কৰি আছে।
এ! মাজে, মাজে এইবোৰ হৈয়ে কিবাতো দে হেৰি।
ক্ৰিয়েটাৰবিলাকৰো একাউণ্ট বেন কৰি দি আছে।
কিবা চাইবাৰ ক্ৰাইম-চাইমৰ কাৰণেও হৈ যায় কেতিয়াবা।
এইবিলাক ইনষ্টাগ্ৰামে কি কৰি আছে সেহেতেহে জানে।
সেইটোৱে এইটো গ'ম নাপাও আৰু কি হৈ আছে ইনষ্টাগ্ৰামৰ। কথা আৰু আমিতো গ'ম নাপাও দিয়াচোন।
বাকী ক'চোন কিয় ফোন মাৰলি?
মই বোলো তোক এটা কথা সোধো।
অ', সোধ।
মানে এটা আলোচনা কৰিলো হয় তাৰমানে, মানে আমাৰ সৰু কালৰ দুষ্ট আমি বিলাক আৰু কিমা কিমান যে ভাল লাগছিলে তাৰ ঘ টনাবিলাক এম, সেই ঘটনাবিলাকৰ বিষয়ে অলপ কথা পাতিলোঁ হয় ধৰিল।
অ', কচোন।
তহঁতৰ কেইতাবা মন হয়নে যে শৈশৱৰ দিনবোৰ যে জীৱনত মানে আটাইতকৈ ধুনীয়া সময় আছিল। মানে ইতিয়াহে আমি অনুভৱ কৰছো ন' যে এ সৰুকালৰ দিন বিলাকে ভাল আছিল বা সৰুকালত থকা পিছত ডাঙৰ হ'লিহে ভাল হ'ব। কেনে মানে অনুভৱ হয় নে তোৰ?
সেইটোটো অনুভৱ হৈয়ে দেছোন এতিয়া যিমানে হেৰি হৈ গৈছে দিনবোৰ, মানে সেই সময়ত তোৰ মানে দায়িত্বও ক'ম আছিল, দেচোন চিন্তা কম আছিল। আৰু তোৰ সুখী হৈ জানা নে সৰু সৰু কথাত ভাল লাগি যায় আমাৰ।
উম।
এতিয়া আৰু চব ব্যস্ত হৈ গৈছে, ব্যস্ত জীৱনৰ মাজত আৰু দিনবোৰ মানে বহুত মনত পৰি যায় আৰু সেই দিনবোৰ যদি আমি ঘুৰাই আনিব পাৰলো হয়, তেতিয়া টাইমত যদি আমি গুচি যাব পাৰিলো হয়, এইবোৰ বস্তু মানে পৰি যায়, কৰিব ইচ্ছা যায় দেচোন। যিবোৰ বস্তু সঁচাকে নহয় বাৰু ঘূৰি নাহে।
হুম, হুম,
সেইটোৱেই।
মই যেতিয়া আমি যেতিয়া ডাঙৰ হতে যেতিয়া আমি সৰু কালাৰৰ ফটোবিলাক চাওঁ ন'!
অ'।
বা শৈশৱৰ বন্ধু বিলাকক যেতিয়া আমি ল'গ পাওঁ কৰ'বাত গেলে।
অ', অ'।
ফোন-চোন কৰলে তেতিয়া মানে সেই অতীতলৈ মানে উভতি যাব মন যায় আৰু।
সেইটোৱে মোৰো মোৰো সেনেকুৱা হয় দেচোন, তোৰ গাঁৱৰ দিন বোৰ মনত কৰে আগৰ। তোৰ যে স্কুল চুটি হ'লে, বেগতটো যে পেলাই দৌৰি কেনে খেলব যাও। ঘৰত আহি কিনে মানে ভাত-চাত খোৱাৰ সেই নাই। খেলব যাওঁ খেলব লাগে খালি, স্কুলতে ভাবি থাকো ঘৰত যায় খেলব যাম, টাইমৰো একো চিন্তা নাছিল, গধূলি হ'লে খেলি খেলি ঘৰত আহো। গালিও খাই দেচোন, সেই দিন বোৰে মজা আছিল আৰু আগৰ।
উম।
সেইয়ে আৰু ভাল লাগছিল আগৰ দিনবোৰ বহুত।
এনে সৰুতে তই কি বেছিকে খেলছিলি?
সৰুতেতো বহুত বস্তুৱে খেলছিলো দেচোন, সৰুতে চব খেলা যায় কিন্তু আমাৰ ইয়াতে বেছিকে ফুটবল, ক্ৰিকেট তাৰপিছত তোৰ লুকা ভাকু, কাবাদি মানে যি পাওঁ সেইটোয়ে খেলছিলো আৰু চবে ডিচাইড কৰি নাযাওঁ একো। তাতে যাই কিনে, ভাবো আৰু যি এইটো খেলিম, সেইটো খেলিম, এতিয়াতো মোবাইল আৰু ইণ্টাৰনেট চ বস্তুটো নাছিল ন, সেইকাৰণে আৰু চবে আনন্দ কৰিছিলো খেলি, খেলি- মেলি। চবেই উপভোগ কৰিছিলো আৰু একেলগে আনন্দ।
ঠিকে কৈছা, মানে আৰু আজিকালি শিশুৰ, বিলাক মানে চব আৰু মোবাইলতে ব্যস্ত হৈ থকা দেখা না চব, মোবাইলতে সীমাবদ্ধ হৈ থাকে, মোবাইলত দুুনীয়াখনতে চব বাৰু বন্ধই নাই, কিন্তু আমাৰ সময়ত খেলপথাৰে চোন মানে আটাইতকৈ প্ৰিয় ঠাই য'ত মানে আমি সীমাবদ্ধ হৈছিলো, মানে এতিয়া আগৰ ই, আগৰ আগৰ আছিল, মানে খেলপথাৰতে বিজি হৈ আৰু। খেলা ধূলা কৰাই হ'ওক বা খেতি পথাৰৰ কাম বিলাক কৰাই হ'ওক কিন্তু
অ, অ,
এতিয়াৰ ল'ৰা-ছোৱালীবিলাক চব মানে মোবাইলতে সীমাবদ্ধ হৈ থাকে আৰু।
সেইটোয়ে, তই এইখিনি কৈ থাকোতে মোৰ এটা কথা মনত পৰি গৈছি ৰ, সৰুৰে, ঘটনা এটা আহিছিল, আমি মানে লগৰ মখাই সেইটোৰ, আম চুৰ কৰিব গৈছিলো। তাৰপিছত আমি মানে গছত উঠছো, আম ল'ব কাৰণে। তাতেতো, কোনো মানুহ নাছিল ফাৰ্ষ্ট তাৰপিছত এতিয়া আমি গছত উঠি আম চিঙব ধৰিছো, তেতিয়াতো তাতে মালিক আহি পাইছে।
উম,
আমিও মানে সেইটো টাইমত ওখ গছ আছিল। গছ জালৰ পৰাতো এনে আমি, ধৰি ধৰিয়ে উঠো না, ধৰি ধৰি নামো। এই মালিক আৰু ভয়তে আমি দালিৰ পৰা যি জাপ দিছো না, গছ- চছ চোৱাই নাই আৰু। কিমান ওখ কিমান চাপৰ, তাৰপিছত পলাইছো তাৰ পৰা আমি পিছতে তেতিয়া দহ দিনমান পিছত গছডাল আছে, ভাবছো ইমান ওখ গছ এইডালৰ পৰা এতিয়া কে কে, জাপ মাৰিম, ত দেখি আকৌ ভয় গছডাল, কিন্তু ভয়ত জানাচোন চব হৈ যায় বুলি।
সেয়া মোৰো হে, তেনেকুৱা এটা ঘটনা আছে, ত কল‌ লব লগে মোৰো মনত পৰিছে।
অ,
এবাৰ মানে আমি, লেচু চিংবা গেছিলো, লেচু চিংবা জাওতে গছৰ পৰা এনকে নামতে মানে এ, ভৰি খন মানে পিছলি খাই গৈছিল, তাত লগালগ পৰি গৈছিল, কিন্তু ভাগ্য ভাল আছিল। ক'তো আঘাত নাপালো আৰু কিন্তু সেই আৰু। ক'তো আঘাত নাপালি মানে, ঘৰত আহি কিনে আৰু মায়ে গালি পাৰছিল আৰু মাৰ গালি শুনবা লগা হৈছিল আৰু।
ঘৰতে গম পাই গৈছে মানে।
অ, ঘৰত গম পাই গৈছে।
সেই সময়ত মানে কি আছিল আৰু গালি শুনিলেও তোৰ আকৌ পিছত আকৌ মানে বদমাচিৰ পৰা, আৰম্ভ হৈ যায় আৰু গালি অলপ টাইমহে শুনিম।
সেই মানে সৰু সময় মান, ভয় বোলা বস্তু নাছিলেই আৰু আগতে মানে সেনেকা সেই স্কুলত দিন বিলাকে মজা আছিল আৰু চব মানে স্কুলত ধৰ, ক্লাছত লুকাই, লুকাই কথা পতা বা এটাৰ এটা ক্লাছ হোৱাৰ লগে লগে বন, বেলেগৰ টিফিনটো খাই মনে মনে খাই থৈ দিয়া। বা শিক্ষকে ধৰিলে, সকলোৱে এহ, মানে একেলগে থিয় হৈ জোকা, কথাবিলাক কৈ দিয়া আৰু চ'ব মানে এইবিলাক চ'ব মনত পৰে আৰু।
এই, আমি যে স্কুলত খাইছিলো যে ক্লাচ চলি থাকোঁতে যে খাই দিওঁ, বিস্কুট-চিস্কুট তলেদি গম নাপাই যে।
অ, অ, লাষ্ট বেঞ্চত বহি কেনে বা মনে, মনে, উম, মূৰটো তলমোৱা কৰি কিনে খাই দিওঁ আৰু সেই ভাল লাগে আৰু।
সেইয়ে, পঢ়ি থাকাৰ এক্টিং কৰিছে। কথা-পাতি থাক, তেতিয়া গম নাপাব। খাই আ
অ'! মোৰ তাত, হাত খন দি দি দেওঁ, মুখত বা ৰুমাল খান দি দেওঁ, মুখত চবাই থকা সময়ত।
অ'! এইটো-এইটো, মোৰো এটা কথা মনত কৈছিলে, একবাৰ মানে সেৰি, আমাৰ শিক্ষক এটাই, মোক প্ৰশ্ন সুধিছিল, তাৰ পিছত, মইতো উত্তৰ নাজানোঁ। থিয় হৈ আছিলোঁ। তাৰপিছত সেৰি, মোৰ পিছফালে এটা ল'ৰা বহিছিল। সি মানে, মোক লাহ- লাহে উত্তৰটো কৈ আছে আৰু। মই জোৰে জোৰে ক'লো। কিন্তু সেৰি, শিক্ষকে বুজি নাপালে।
উম!
গোটেই ক্লাছতো, মোৰ ওপৰত হাঁহিব ধৰিছে আৰু।
উম, উম, সেনেকা আমাৰতো, আমাৰ ক্লাছতো সেনেকা কথা মানে, মনত পৰে আৰু সেই কথাবিলাক, সৰুকালৰ ঘটনাবিলাক আৰু!
অ'! অ'!
কেতিয়াও স্কুলত, ফাকি মাৰি পাইছা নে নাই?
অ'! কৈছে আমাক, আমাৰ মি-মিচ বিলাকে কৈছিল, তোৰ কথা। গণেশ মন্দিৰৰ বোলে, তই একমাত্ৰ ভাল ছোৱালী আছিলি।
অ'! গণেশ মন্দিৰত মই আছিলোঁ। মোৰ এক আছিল ৰোল নম্বৰ। এবাৰ মানে, মই তই যে মানে, ফাঁকি মাৰ কথা সুধিছিলি না? মই এবাৰ, ফাঁকি মাৰিছিলোঁ হা।
উম।
মোৰ মানে, লগৰ এটাই কৈছিল! আজিৰ দিনটো মানে সি, দুই ফালে, নদী এটা আছিল আৰু সি গৈছে। আজিৰ মানে, নদীৰ পাৰত খেলিবা যাম দে, আহিবি।
উম।
তাৰপিছত, সেৰি, স্কুল নযায় আৰু। কিন্তু, সন্ধিয়াতো ঘৰত গৈ, সেৰি, চব কথা গম পাই গ'ল মোৰ। মই যে স্কুল যোৱা নাই, খেলিবা গৈছোঁ। তাৰপিছত, আৰু মোক ঘৰত বুজাইছে আৰু পঢ়া-শুনা যে কিমান ই গুৰুত্বপূৰ্ণ হয়। পঢ়া-শুনা কৰিব লাগে, তাৰ পিছত।
উম, সেই সময়ত এইগিলা আমি আৰু বুজা নাছিলোঁ না। দুইটাই অলপ-অলপ। কৈছিলে যে, ডাঙৰ সকলে মোক যিবিলাক কথা কৈছিলে মানে, ভালৰ বাবে কৈছিলে আৰু নিজ, বেয়া ভাবে কোৱা নাছিল আৰু! সেই সময়ত সৰু আছিলোঁ। সেইগিলাক কথা বুজি পোৱা নাছিলোঁ, না। ফুুৰ্তিতে আৰু যি পাই, তাক কৰিছিলোঁ। দেউতাহে ডাঙৰতে বুজি পাইছিলোঁ যে, ক কথাবিলাককে সঁচাই আছিলোঁ, যেন।
উম! আৰু তোৰ যে, বিহুৰ সময়ত আমি কিমান, বদমাচি কৰোঁ ৰে! নতুন কাপোৰ পিন্ধো। তাৰপিছত, গোটেই গাঁওখন ঘূৰি-ফুৰো আৰু বিহুৰ সময়ত, ৰাতিপুৱাৰ পৰা গদূলি লৈকে।
অ'! আৰু তাতে, চবৰে ঘৰে-ঘৰে, পিঠা-লাৰু খাবা দিয়ে। বা আমি, পিঠা লাৰু এইবিলাক খোৱাৰ, তেতিয়া, সেই কথাবিলাক পাহাৰিব নোৱাৰি আৰু ধৰ, মায়ে, বনাই থাকোঁতে, লাৰু মনে-মনে চু-চুৰ কৰি খোৱা! বা লুকাই থৈ দিয়া। নে চব, মই ভাল লাগে আৰু সেইবিলাক!
সেই, আমাৰ ঘৰতে একেই হৈছিল,
উম।
তোৰ মতে পিছে সৰু কালৰ মানে আটাইতকে ডাঙৰ শিক্ষাটো কি হয়?
মোৰ মতেতো সৰু কালৰ ডাঙৰ শিক্ষাতে বন্ধুত্ব বুলিও ভাবো কাৰণ সেই সময়ত মানে ধৰ আমি ধন সম্পত্তিৰ বিষয়ে একো জানা নাছালো, মোবাইল ফোনৰ বিষয়ে জান নাছিলো। লো কাপোৰ কানি এই বিলাক মানে একো বস্তুৰ বিষয়ে জান নাছিলো আৰু, সেই মানে চব বন্ধুত্বই নিদান কৰিছিল ছিল আৰু, সেইকাৰণে মনতটো ভালে আছিল। আৰু বন্ধুও আছিল তেতিয়া সেইটো সময়ত বহুত, যিটো এতিয়া বিলাক চব কমি গৈছে আৰু।
সেইক সেয়ে আৰু ভাগ বতৰা কৰাৰ শিক্ষা মানে। বল থাকিলেও মানে দুজনে খেলছিলো আৰু দহজনে খেলছিলো সেনেকুৱা আৰু।
এ সেনেকাই মানে যেতিয়া ইটা ইটাৰ কাৰণে ধন সম্পতি বিলাক বেলেগ। বা সৰুতে যিবিলাক ধন সম্পত্তি, ধন সম্পত্তিৰ কথা বাত মোবাইল ফোন কাপোৰ কানি। সেইবিলাক মানে চব। সেইবিলাকৰ কাৰণে মানে চব বস্তু মানে বন্ধু বুলিয়ে ভাবিছিলো, সেইবিলাক মানে চব বন্ধু আৰু সেনেকা কাই আছিলে।
সেইটয়োৱেই। ত' মানে আজিৰ শি সৰু চলিমশাক মানে কি পৰামৰ্শ দিব খোজা শিশুসকলক?
শিশুসকলক চোৱা আমিতো পৰামৰ্শ মানে কি দিম আৰু মানে ক'ম আৰু মোবাইল ফোনটো অলপ কমকে ব্যৱহাৰ কৰিব, কৰক কিন্তু ভাল কামত ব্যৱহাৰ কৰক বা কিবা নোট চ'টছ লাগিলে বা প্ৰিভিয়চন প্ৰিভিয়চনৰ কুৱেশ্যন পেপাৰ লাগিলে যি কোনো কিবা এটা বিষয়ে বুজি নাপালে গুগলত টাইপ কৰি সুধি তেতিয়া সেইবিলাক কামত ব্যৱহাৰ কৰিবা লাগে, কিন্তু বেছি ব্যৱহাৰ কৰিব নালাগে। আৰু খেলপথাৰত খেলপথাৰত অলপ সময় খেলব লাগে। বা পৰিয়ালৰ লগত সময় কটাব লাগে বন্ধুৰ লগত সময় কটাব লাগে। আ আৰু বাস্তৱ জীৱনৰ মানে স্মৃতি বিলাক গঢ়ি তুলিব লাগে আৰু সেইবিলাক কথাই ক'ম আৰু।
পঢ়াৰ লগত মানে খেলা ধূলাটো ইম্পৰ্টেণ্ট আৰু ন?
উম, উম সেইটয়োৱে।
অ', ভাল কথাই কৈছা দেচোন আগৰ দিনবোৰ মনত পৰি যায় আৰু।
উম, তেতিয়া মানে এই বিলাক স্মৃতি হৈ থাকিব। কাৰণ চা টকা পইচাৰে সক সকললো কিনবা পাৰি হয়না।
অ', পাৰি।
কিন্তু শৈশৱৰ সেই মানে আমাৰ যিবিলাক দিনবোৰ আছিল, কিন্তু সেইবিলাক কেইটা আমি উভয়তাই লৈ আহব নৰো। আনবা নৰো। সেইটোয়ে কথা।
সেইটো দে, সেইকাৰণে আমি মানে ব্যস্ততাৰ মাজতো আগৰ দিনবোৰৰ কথা ওলাব লাগে ভাববা লাগে আগৰ স্মৃতিবোৰৰ কথা।
এইবোৰে মানে মনটোক তোৰ শান্তি দিয়ে।
সেইটোৱে মনটো আনন্দ দিয়ে আৰু আমাৰ, কাৰণ চাবি শৈশৱ শৈশৱটোতো আমাৰ শেষ হৈ গ'ল কিন্তু তাৰ যিবিলাক আমাৰ স্মৃতি আছিল সেই স্মৃতিবিলাক মানে আমাৰ লগত আজীৱন থাকি যায়। ত' সেইবিলাক আমি মানে কেতিয়াবা বন্ধু বিলাক একলগ হৈ কিনে আমি ৰোমন্থন কৰিব লাগে আৰু মানে। যে আমাৰ স্মৃতি বিলাক কিমান মধুৰ আছিল, তেতিয়া ভাল লাগে আৰু।
সেইটোৱে। সেয়ে আৰু সৰু কালৰ মানে তোৰ সৰু সৰু যিবোৰ মুহূৰ্ত আছিল, ডাঙৰ হৈ গ'লে মানে আটাইতকৈ ধুনীয়া ম্মিতি হৈ থাকে সেইবোৰ।
সেয়েই মই কথাটোতোৰ একমত একদম। শৈশৱৰ সৰু মুহূৰ্ত বিলাক মানে ডাঙৰ হয়। কিনে ডাঙৰ হৈ যায় আৰু ভাল স্মৃতিত ৰৈ যায়। সেয়াই স্মৃতি মানে আমাক শিকাই দিয়ে আৰু জীৱনে ব্যস্ততাৰ মাজত মানে হাঁহিব বা শিকাই দিয়ে আৰু সেইটোয়ে কথা আৰু
অ' অ' ভাল লাগিল দে। কথা খিনি পাতি। আগৰ দিনবোৰ মনত পৰি গ'ল উম। দে পিছে
অ' অ' দে ঠিক আছে।
ৰাখোঁ।
অ' অ'